অহ' কি কৰিছা।
এয়া, খাই বৈ আজৰি হৈছো।
হয়-হয়।
কৰিলা
অ', কৰিলোঁ কৰিলোঁ।
অ, উম ভাল দিয়া। তোমাৰ ভাল নহয়।
ভালেই- ভালেই।
হয় দিয়া। তাৰ পিছত কি কৰিবা এতিয়া?
মইয়া তোমাৰ। হেৰি জুৱেলৰী কেইটামান অৰ্ডাৰ আহিছিলে। স তাকে বনাই আছিলো বহি পেলাই হয় হয়। বনাও মানে ঘৰতে তোমাৰ সৰু সুৰাৰাকে বিজনেচ অকন কৰি আছো মানে চচিয়েল মিডিয়টো দিও।
হয় দিয়া সেইবিলাকে কৰি থাকিব লাগে ন এনে থাকাতকৈ
হয় হয় তাকে এতিয়া মানে জুৱেলাৰী বনাই আছিলো। তাৰপা সে আও। ফোনটো কৰি লও বোলো কি কৰিছা অ অসমীয়া গহনা হয় হয়। অসমীয়া গহনাই বনাইছো মানে তোমাৰ। এ কিছুমান কাপোৰ দি পেলাইও বনাও। থাকে ন কাপোৰ মেকিং বিলাক জুৱেলৰী বিলাক হয় তাৰ পিছত আকৌ দি। যোনটো মল্ডিক ক্লে এটা আছে যে ক্টো দি পেলাই বনাই জুৱেলৰী বিলাক।
অ, এই ক্লেটু - ক্লেটুৰে যে বনাই। সেইটো মানে পিছত হেৰি ফাটি নাযায় নে?
নাযায়-নাযায়-নাযায়।
নাজানো
নাযায়-নাযায় এইটো মানে ভাল মানে তোমাৰ যোনটো কপাৰটোতকে-কপাৰটো মানে কেতিয়াবা কি হয় ৰং য চানসটো থাকে ন এইটো মানে তোমাৰ অজৰমৰ নিচনা হয় আৰু মানে অ একো নহয় বস্তুটো।
অ, হয় নেকি অ, মই মানে হেৰি দেখি থাকোঁ ময়ো এই মানে ভিডিঅ'বিলাকত দেখি থাকোঁ কিন্তু কেনেকৈ বনায় মই এইটো নাজানো আৰু মই ভাবো কিবা ভাগি যাব নেকি পিছত আৰু কিবা মিক্স দিব লাগে নেকি তেনেকে ভাবো।
নাই - নাই - নাই একো একো নালাগে বাৰু এইটো বস্তুটো মানে বহুত টাইট হৈ যায়। মানে তোমাৰ শিলৰ নিচিনা হৈ যায় মানে। বস্তুটোো মানে ভাল আৰু এইটো মানে কি হয় ৰং চং নাযায় মানুহে ইউজ কৰিব পাৰে ডেইলি ধৰা তেনেকুৱা নিচিনা বস্তু।
হয় দিয়া হেৰি তুমি এতিয়া অ, বেছি আছা আৰু ন।
এনেকে বেচি আছো আৰু তোমাৰ এনেকে এম্ব্ৰইডাৰী যে হোব বিলাক বনাও ঘৰতে সেইবিলাকো সেই তেনেকে এতিয়া ধৰ কাৰোবাৰ বিয়া আহিল। বিয়াত অৰ্ডাৰ দিয়ে তেনেকে মানে নিজৰ স্পেচিয়েল ডটটো লিখি পেলাই তাৰ পিছত এনেকে দৰা কইলা বনাই কৰি লৈ পেলাই হৌক বিলাক বনাই-বনাই দিওঁ এনেকে এম্ব্ৰইডাৰী হৌক বিলাক।
ঠিকে আছে দিয়া এনেকে সৰু-সুৰাকে কিবা কৰি থাকিব লাগে ন। ঘৰত এনি বহি থকাত গৈ নিজৰ হাত খৰচো ওলায়।
হয় আৰু কৰিবাচোন তেনেকে চাবাচোন লাভ হয় মানে বুজিছা।
উম - উম মানে কেতিয়াবা কি হয় আমি মন প পচন্দ যিটো বিচাৰো ধৰা সেইটো দোকানত পোৱা নাযায়। বা কেতিয়াবা কেতিয়াবা পাই পালেও মানে দামটো বহুত হয় আমি কিনিব নোৱাৰোঁ ন।
নোৱাৰো হয়-হয়।
নিজে বনাব পাৰিলে ভাল
ভাল হয় ভাল হয় হয় হয়
আৰু এইবিলাক মণি চণি বিলাক এইবিলাক হেৰি ইয়াতে পোৱা যায় নে আমাৰ ইয়াতে
অ হয় হয় এনেকুৱা দোকানৰ পৰা কিনা হয় আৰু নহব যোনখিনি ন পাই মানে তোমাৰ অনলাইন শ্বপিং অনলাইন আছে ন মিছ' বা ফ্লিপকাৰ্ট হয় সেই তাৰ পৰা অনা হয় আৰু পেকেট হিচাপে আহে হয় হয় মানে কি হয় অনলাইনত কি মানে কিছুমান দামতটো বেছি হৈ যায় মানে আমাৰ যোনটো অ
অ নই এনেও চব চব পইচা তেনেকুৱাই দিয়াচোন মানে কিছুমান ধৰা ইয়াত কম পোৱা যায় কিন্তু কেতিয়াবা বেছিও হয় এ অনলাইনত ধৰা দুইটা অ দুইটা মিলাই পেলাই আনিব লাগে আৰু ন কত কেনেবা চাই
কাপোৰৰটো মানে মই জনাত কাপোৰটো মানে কি হয় অফলাইনতকৈ কিন্তু অনলাইনত অ মিছো এপটোতো অলপ কম হয়
কম হয় উ কম হয় কম হয় একে একে কোৱালিটে ধৰা বেলেগ এপতো হয় একে কাপোৰ ধৰা বেলেগ পতো পোৱা যায় কিন্তু মিছত অলপ কম হয়
কম কম হয় হয় আৰু তাতো মেচতো ব্যয়ৱসায় কৰিব পাৰি নহয় মোৰো হেই একাউণ্ট এটা খুলি তাকে দিছিলোঁ তাতো পোষ্ট বিলাক তাৰ মনত নতুনকে খুলিছোহে বাৰু এইটো সুবিধাটো ভাল কৰিছে কিন্তু হয়নেে মানে তাতে তোমাৰ এতিয়া বহুত মানুহে চলাই দিয়াচুন আজিকালিনো কোনে বজাৰলৈ জাৰ পা এনে চব অনলাইন শ্বপিঙে হ'ল হয় তাৰ পিছত সে মানে তাতে মানে দি থলে মানে তেতিয়া মানুহে চকু পৰে ন বোলে যদি হেৰি হয় ল'ব লগা থাকে তেন্তে
অ তাতে গৈ পেলাই অ তাতে গৈ পেলাই চাব
হয় তাৰপিছত আকৌ তেনেকে ইনষ্টাগ্ৰামতো পেজ বিলাক খুলি লৈছো ইনষ্টাগ্ৰামত এনেকে স একাউন্ট বিলাক এনেকে হেৰি কৰি পেলাই ক্ৰাফটিং বুলি হয়
হয় নহয় এনেই আমি ধৰা এনে কিছুমান ৰিলচ ভিডিঅ' এইবিলাক বনাই থকাতকৈ এইবোৰ বস্তু দিলে মানুহে ভালো পায় হয়নে আৰু ধৰা তোমাক তাতে দেখি অৰ্ডাৰ বিলাকো কৰে তেতিয়া তোমাৰো লাভ হয়
উম উম উম হয়
একদম ভাল ভাল চিন্তা কৰিছা কিন্তু দেই
উম উম হয় মানে কি হয় আজিকালি মানে হেৰি কৰিছে ন মানে মহিলা আজিকালি স্বাৱলম্বী হোৱাৰ দিশে বহুত আৰু কিছুমান চাবচোনে পেপাৰ মেকিং যোনটো এটা আছে সেই বস্তুটোদি জুৱেলৰী বনোৱা বহুততে প্ৰশিক্ষণ দি আছে শিকিবাচোন নহলে আত্মসহায়ক গোটতো আহে নহয় তেনেকে শিকি কৰি ল'বা হয় হয়
এনেকুৱা সুবিধা বিলাক দি আছে কিন্তু মোৰ মানে কিছুমান অস অসুবিধাৰ কাৰণে মই যাব পৰা নাই শিকিবলৈ মানে আমাৰ ওচৰত তেনেকুৱা হেৰি নাই অ আহা মানে আহিলে ময়ো হয়তো শিকিম অ মই মাজতে শিকি আছিলো মই কাটিঙৰ কাম কৰি আছিলো এন জি অ' তাৰ পৰা তাৰপিছতে এতিয়া শুনিছো আকৌ মানে মেকআপৰ কিবা ক'ৰ্চ আহিব হেনো তেতিয়া মানে সেইটোও কৰিম বুলি ভাবিছো মানে কি আৰু নিজে হাতৰ বিদ্যাতো তো কেতিয়াও হেৰাই নাযায়
হেৰাই নাযায় হেৰাই নাযায় হয় এতিয়া চোৱাচোন আজিকালিৰ দিনততটো হয়নেে মানুহৰ মানে তোমাৰ মেকআপ টো শিকিলে কি হয় নিজৰ কাৰণেও হয় হয়নে নি অ নিজৰ সৌন্দৰ্য টো ধুনীয়াকে বজাই ৰাখিব
এতিয়া চোৱা মানে কি আজিকালিতো মেকআপ মেকআপ নহ'লে একো নহয় হয়নে ধৰা পাৰ্টি এটাত গলেও মেকপ লাগিব বা বিয়া চিয়াতটো কথাই নাই বাৰু কাৰণে ওচৰৰ বেলেগত যাব নোৱাৰিলেও অন্তত ওচৰৰ খিনি বা ঘৰৰ খিনি সেইখিনিকে কৰিব পৰা যাব সেইবোলিয়ে শিকিম বুলি ভাবি আছো
হয় হয় এতিয়া চোৱাচোন এতিয়া ঠেদিং শিকিললে তুমি্ চলিছ পঞ্চাশ টকাকে এজনী পৰা পাবা হয়নে মানে সেইটোৱেই এতিয়া মানে ওচৰ চুবুৰীয়া খিনি তোমাৰ ধৰা তোমাৰ তাতে আহিব
অ অ এতিয়া বহুত মানুহৰ এনেকুৱা হয় মানে যাবলৈ সুবিধাটো নিমিলে ঘৰৰ হয় কোনোবা ঘৰৰ পৰা অ সময় নাপায় এ তেতিয়া মানে ওচৰত থাকিলে ভাল হয় আৰু ন তেনেক
হয় হয় এটোয়া এনেও মানুহ আজিকালি সহজটোহে বিচাৰে ন
অ সহজটোৱে বিচাৰে আজিকালি চোৱা মানে কি আজিকালি খাদ্যবোৰো ধৰা মানুহে সময় ক্ষতি কৰি বনাবলৈ মানে অলপ এলাহ কৰে সকলোবিলাক এতিয়া অনলাইনতে অৰ্ডাৰ কৰি দিয়ে ন মানে সহজতে পোৱাতটো বিচাৰে
পোৱটো বিচাৰে হয় উম চবফালে তেনেকুৱাই হৈ গৈছে মানে আজি
এইবোৰ এতিয়া তুমি হেৰি কেনেকে কেনেকে বিকি কিমান মানৰ ভিতৰত মানে দামটো
অ মই মানে তোমাৰ এনেকুৱা টৌ অসমীয়া পৰম্পৰাগত হেৰিবলাক গহ বিলাক সেইবোৰ যদি হয় মানে তেনেকে থ্ৰি ফিফটি থ্ৰি হাড্ৰেড তেনেকে লওঁ আৰু মই ইমান মানে প্ৰথম হেৰি কৰিছো হে যে মই ই দটো মানে ব দিয়া নাই আৰু তাৰপিছত যদি তোমাৰ ধ শ লোৱা তেন্তে মানে অকমান দামতটো বাঢ়ি যায় আৰু ফৰ হাণ্ড্ৰেড হৈ যায় সেই তেনেকুৱা আৰু
আহ আৰু প্ৰথমতে ইমান টানি ধৰিবও নালাগে তেতিয়াহে তুমি কাষ্টমাৰ খিনি পাবা ন কাষ্টমাৰ খিনি অহাৰ লগে লগে আৰু মানে বজাৰখন বহল হোৱাৰ লগে লগে তেতিয়া তোমাৰ দামটো কৰিবলৈ
ভাল হয় ভাল হয় হয় এতিয়া বিহুৰ সময়ত গ'ল বাৰু দেই আমাৰ অসমীয়া জুয়েলাৰি বিলাক কাৰণ অ বিহু সময়ততো চবে পৰিধান কৰেই দিয়াচোন ন লাগেই হয় সেইটো টাইমত মানে বনালো সেইটো টাইমত ভাল চলিছিলে বাৰু বিজনেচটো
হেৰি কৰা তুমি এতিয়া মানে অলপ মানে হেৰি কৰি থোৱা মানে বনাই কৰি থৈ দিয়া তেতিয়া মানে এনেকুৱা বিহু- চিহু হওক বা প্ৰগ্ৰামত তেনেকুৱা কিবা প্ৰগ্ৰাম থাকিলে উলিয়াই দিবা তুমি।
হয় হয় আৰু মই মানে এইবাৰ ভাবিছো তাকে হয় আমাৰ এইখিনিতো মানে তোমাৰ
একেলগে মানে অ ইমান খিনি বনোৱা সম্ভৱ নহয় ন যিহেতু তুমি অকলে কৰা চাগে?
অকলে কৰো অকলে কৰো।
অ' কাৰণে আগতীয়াকে বনাই থবা তেতিয়া তোমাৰ পিছত সে দামতটো ধৰিবলৈও ভাল হ'ব আৰু গ্ৰাহকটো বেছিকৈ পাবা হয়
হয় হয় হয়। আৰু মানে কি হৈছে আজিকালি কলেজ বিলাকতো মানে এনেকুৱা এটা মানে বিপণী টাইপৰ এখন মানে হেৰি কৰি দিছে ভাল হৈছে কিন্তু মানে তোমাৰ ইন্টাৰ্ণশ্বিপ কৰি পেলাই মানে এনেকুৱা মেকিং বস্তু বিলাক বনাই পেলাই মানে অ সন্মুখত লৈ গৈ দোকানৰ টাইপ পৰ মানে দি পেলাই তেনেকে মানে ষ্টুডেন্ট বিলাকৰ মাজতে মানে চাইছে আৰু দে জোনে যিটো মানে জোনে যিটো জানে
অ' নহয় আজিকালি স্কুল বিলাকতো তেনেকুৱা কৰিছে মানে উ নিজে নিজে মানে মানে কি সকলোৱেতো চাকৰি ন নকৰে ন চাকৰি পোৱাতো সম্ভৱও নহয় সেইকাৰণে মানে ল'ৰা ছোৱালী খিনিক কেতিয়াৰ পৰাই ধৰা এই ব্যৱসায় ক্ষেত্ৰতোত মানে আগবঢ়াই নিব এতিয়াৰ পৰাই মানে হেৰি কৰিছে আৰু তেনেকুৱা বহুত স্কুলতে দেখিছো
হয় হয় ভাল কৰিছে কিন্তু হানে কাৰণ নিজে স্বাৱলম্বী হবলৈ মানে। হেৰি বাদ দেখুৱাই দিছে আৰু সৰুৰ পৰা এতিয়া সেইটো জেনী নিজে স্বাৱলম্বী হবলে সেইটো দেখুৱাই দিছে মানে তেওঁ ডাঙৰ হলেতো এইখিনি বুজি। পাব ন আৰু ভালকে।
হয় এতিয়া চোৱা আমাৰ প্ৰজন্মৰে আছে নহয় বহুত ধৰা মানে বহুত পঢ়ি। শুনি যেতিয়া কাম নকৰে এনেই বেকাৰ হয় ন বেকাৰ হৈ পৰি থাকে। আৰু যি টি কাম কৰিবলৈও হেৰি কয় মানে এইবিলাক শিক্ষা যদি সৰুৰ পৰাই দিয়া হয়। এতিয়া মানে সেইটো সেইটো ক্ষেত্ৰত মানে বহুতখিনি মানে চিন্তাধাৰাখি আগ
আগবাঢ়ে আগবাঢ়ে হয় দিয়া তাকেই সে তোমাৰ লগত কথা পাতি ভালে লাগিল বাৰু দেই আকৌ ফোন কৰিম আকৌ এনেকে হয় হয় খবৰ খাতি লৈ মেলি। থাকিম দিয়া আহ ঠিকে আছে দিয়া দেই আহ অ উম।